হেল্ল'
অ হেল্ল'
অ শুনা পাইছা নাই?
উম শুনিছো শুনিছো মোৰ মাততো শুনিছাানে
আহ শুনিছো শুনিছো কি কৰি আছা?
তোমাৰ এনে আগফালে চকী পাৰি বহি আছো গৰমত থাকিব পৰা নাই
তাকে তাকে এইফালে গৰমৰ কথা যে নকবা আৰু আমাৰ এইফালেও বহুত গৰম গম বেচা নাই
অ
তোমাৰ এইফালে কাৰেণ্টটো নাই।
আহ
এই কাৰেণ্টটো ইমান প্ৰব্লেম দি আছে গম পাইছা নাই কাৰেণ্ট চাৰেণ্ট নাই আকৌ, এতিয়া তোমাৰ ৰা্তা ফালে ওলাই আহিছো গম পাইছা নাই?
তাকে ভালে কৰিৈছা ভালে কৰিৈছা।
উম তাকে তাকে বাকী ভাত পানী খালা?
উম ভাত পানী মাত্ৰ খাই উঠিছো।
অ অ কিহে খালা ভাত?
ভাত তোমাৰ সে দালি বনালে ভাজি বনালে তেনেকেই খালো।
অ', অ', অ'। ঠিকে আছে মই খালোঁ, খালোঁ বাৰু দেই। উম, বাকী খবৰ খাতি কোৱাচোন?
এয়া খবৰ খাতি ভালেই আৰু, তুমিও বহুত দিন ফোন কৰা নাই আজি বহুত দিনৰ মুৰত ফোন কৰিলা আকৌ দেই।
তাকে, তাকে সেই মানে মোৰ অকমান ব্যস্ত হৈ আছিলোঁ গম পাইছা নাই? তাকে, মোৰ মানে এই তোমাৰ অলপ ডিউটি আছিলে মই ডিউটি কৰি থাকোঁ যে, আজিকালি।
অ', অ'।
পাৰ্ট টাইম জব এটা পাইছিলোঁ, এতিয়া মই সেই তালে গৈ থাকোঁতে মানে মোক সময় নিমিলে গম পাইছা নাই?
ঠিকে আছে কিবা এটা কৰি থাকিব লাগে।
তাকে সেই, সেইটো কাৰণে মানে মোৰ সময় মিলা নাছিলে, অ', সেইকাৰণে আজি সময় সুবি ধা, উলিয়াই তোমালে বোলোঁ ফোন এটাকে কৰোঁ বহুত দিন খা খবৰো লোৱা নাই।
তাকেহে।
তাকে, সেই তোমাৰ স'তে কথা দুটা মানো আলোচনা কৰিবলগীয়া আছিলে।
অ', কেনেকুৱা কথা বা?
অ', এ-এতিয়া মানে কথাটো এনেকুৱা ধৰণৰ তোমাৰ আজিকালি কি হৈছে গম পাইছা নাই?
অ'।
বহুত মানুহৰ কি হৈছে তোমাৰ, এতিয়া আজিকালি মানে খেতি মানে যিটো ধান খেতি।
হয়।
খেতি নকৰা হৈছে যে।
অ'।
তোমাৰ সেই ধান খেতিৰ ওপৰত মানে অলপ পাতিবলগীয়া আছিলে।
অ ঠিকে আছে ঠিকে আছে মইো তেনেকুৱা ধৰণৰ কথা পাতি ভালেই লাগে বাৰু।
অ অ তাকেই সেইকাৰণে বোলো তোমালোকে ফোনটো লগাও। মানে মোৰ অলপ অ মানে মোৰ অলপ জানিবলগীয়াও আছিলে বস্তু।
অঁ।
অ' তাকে মানে এতিয়া তোমাৰ কি হৈছে গম পাইছা নাই গোটেই মানুহ বিলাক। মানে, তোমাৰ মোবাইলত জঢ়িত হয় থাকে বেছিভাগ।
উম।
এতিয়া তোমাৰ মানুহবিলাকে কি কৰে মানে এতিয়া তোমাৰ মানুহ বিলিলাকৰ কি হৈছে পইচা-পাতিও হৈছে যে আগতকে। এই মানুহবিলাকৰ মানে সেই মোবাইলটোও চাই থাকে এনি টাইম। আকৌ কি হৈছে মানে মানুহবিলাকৰ এ এলেহুৱা এলেহুৱা হৈ গৈছে। মানে মানুহ বিলাক মানুহৰ অ' এলাহ ভাৱটো বেছি মানে।
হয় হয়।
গতিকে এতিয়া কি হৈছে সেইকাৰণে মানুহৰ এলাহৰ জহতে আজিকালি মানুহে খেতিত ননমা হৈছে গম পাইছা নাই। তোমাৰ খেতিত কৰিবলৈ নাযায় তোমাৰ। সেই তোমাৰ কি কৰে আজিকালি চব আধি দিয়ে গম পাইছা নাই।
অ' হয়।
তোমাৰ আধি দিব মানে, তোমাৰ আধিত কি হয় গম পাইছা নাই? তোমাৰ মানে যিজন লোকক তোমাৰ সেই খেতি খিনি কৰিবলৈ দিব।
অ'।
সমানে মানে ভাগ হ'ব আধা আধা।
অ'।
গতিকেতো তোমাৰ সেইয়া আজিকালি তোমাৰ ফচলো ইমান ন নাপাবা।
নাপাওঁ নাপাওঁ, অ'।
ধানো নাপাবা হয় নহয়? গতিকেটো তোমাৰ সেইটো বহুত লো হৈ যায়, আৰু এতিয়া সেই তোমাৰ মানুহ বিলাক চব এলেহুৱা হৈ গৈছে যে।
অ'।
মানে মানুহবিলাকে তোমাৰ আজিকালি খেতি চেতি কৰিবলে মন নকৰে ইমান কষ্ট কৰিবলৈ মন নকৰে।
থাটো সেইটোৱে।
আ, আগৰ দিনত তোমাৰ তোমাৰ ধান খেতি যিসকলৰ মানে ধান বেছি হয় সেইসকলৰ আত আগতে মানে বহুত ধনী বুলি কোৱা হয়, গম পাইছানে নাই যাৰ মাত টি, বেছি আছে, যাৰ ধন বেছি আছে ধান বেছি আছে সেয়ে আচলতে ধনী। কিন্তু এতিয়া আচলতে সেই তোমাৰ ধানৰ লগত ইমান কথা নাই এতিয়া তোমাৰ পইচাৰ লগত কথা, যাৰ পইচা বেছি। সিয়ে এত-এতিয়া ধনী।
ধনী হয়, হয় সেইটো কথা হয় বাৰু।
এতিয়া তুমি চোৱা, এতিয়া তোমাৰ আমি অসমীয়া হিচাপে হয় নহয় আমাৰ অসমীয়াটো প্ৰধান খেতিটো হৈছে ধানেই।
ধান, ধান।
কিন্তু আমি এতিয়া সেই নিজৰ প্ৰধান খেতিটোকে আমি কৰিবলৈ ইমান এলাহ তুমি ভাবাচোন।
হয়, হয়।
আমাৰ যদি নিজৰ খেতিটোক লৈ মেলি আমি যদি ইমান এলাহ কৰোঁ। তেনেহ'লে আমাৰ কেনেকে হ'ব এতিয়া আমিটো তোমাৰ চোৱা এতিয়া বহুত মানুহ আমিটো তোমাৰ এতিয়া খেতি কৰিছোঁ। আৰু আমি খেতি পৰা আমি যিখিনি পাইছোঁ সেইখিনি আমাৰ গোটেই বছৰটো চলি গৈছে।
চলি গৈছে চলি গৈছে।
আমি একো নিকিনাকে আমি এটা চাউল নিকিনাকে আমি গোটেই আমাৰ বছৰটো চলি যায়। আমি আমি উপওৰিঞ্চি আমি লোকক। কিন্তু এতিয়া তোমাৰ অসমীয়া বহুত মানুহক দেখিছো মই। কি কৰে তোমাৰ এতিয়া চাউল বিলাক চাউল কিনি খায় ধান কনে গম পাইছা নাই।
হয়।
এতিয়া অসমীয়া হিচাপে আচলতে সেই ধান চাউল কিনি খোৱাটো এটা এটা বহুত লাজৰ বিষয় গম পাইছা নে?
হয় অত্যন্ত লাজৰ বিষয়।
অ এতিয়া তোমাৰ সেই তেওঁলোকৰটো তোমাৰ হাত ভৰি নাইকিয়া নহয় যে তেওঁলোকে খেতি কৰিব নোৱাৰে। হয় নহয়? তেওঁলোকৰতো মাটি মাটি বাৰী নাইকিয়া নহয় যে তেওঁলোকে খেতি কৰিব নোৱাৰে? কিন্তু তেওঁলোকে কি কৰে তোমাৰ সেই। মানে খেতি বাতি নকৰে তোমাৰ গোটেই মাটি চাতি তোমাৰ চন পৰি থাকে গম পাইছ।
উম হয় হয়।
কিছুমানে তোমাৰ আধি আধি কৰে বাৰু কিছুমানে আধি দিয়ে আধিত আ। সি দি দিলে আকৌ মানুহবিলাকৰ লছ হৈ যায়।
লচ হৈ যায় হয় বাৰু।
আধা আধা তোমাৰ ধান লৈয়ে যাব মানুহে।
উম।
গতিকে সেই ক্ষেত্ৰত আচলতে লচ হৈ যায়।
উম।
কিন্তু আজিকালি তোমাৰ আকৌ সেই খেতি খেতিৰ ক্ষেত্ৰত তোমাৰ ধান খেতিৰ ক্ষেত্ৰত কি হৈছে। তোমাৰ এতিয়া বাৰু সেই আগৰ দিনত বহুত কষ্ট হৈছিলে।
হৈছিলে হৈছিলে।
এতিয়া তোমাৰ মেচিন বিলাক আহি গৈছে নহয়।
হয়, হয়।
এতিয়া তোমাৰ সেই মেচিন বিলাক অহ আহি যোৱাৰ পিছত কিন্তু মানুহৰ বহুত সুবিধা হৈছে। বিশেষকে খেতিয়কসকলৰ গম পাইছা নাই এতিয়া তোমাক কি হৈছে তোমাৰ সেই মেচিন বিলাকে খুব কম সময়ৰ ভিতৰতে হাল বাব পাৰে।
পাৰে, পাৰে।
আৰু কি হয় তোমাৰ চব কাম আছে মানে মেচিনেই হৈ যায় গম পাইছা। এতিয়া তোমাৰ মাটি ৰোৱা মেচিনো আহিলে। ধান কটা ধান কটাৰ সময়ত ধান কটা মেচিনো আহিলে।
হয়।
আকৌ ধান কাটি আনি পেলাই মৰণা মৰা মেচিনো আহিলে।
আহিলে, আহিলে হয়।
এতিয়া সেই ক্ষেত্ৰত চাবলৈ গ'লে এতিয়া খেতি পদ্ধতিটো তোমাৰ উন্নত হৈ গৈছে।
উন্নত হৈছে বাৰু হয়।
কাম বিলাক সহজ হৈ গৈছে কিন্তু হ'লেও মানুহে তোমাৰ এই কাম বিলাক কৰিবলৈ বহুতে এলাহ কৰে গম পাইছা।
এলাহ কৰে বাৰু হয় দেই।
এনেকুৱা ইমান ফেচিলিটি পোৱাৰ পিছতো যদি মানুহে খেতি কৰিবলৈ এলাহ কৰে আৰু তেনেহ'লে ইয়াতকে আৰু লাজৰ বিষয় নাই আৰু।
নাই, নাই হয় বাৰু দেই হয় হয়।
গতিকে সেইখিনি মানে কথাখিনি কেতিয়াবা ভাবিলে বেয়া লাগে আৰু তোমাৰ বহুত মানুহে খেতি চেতি নকৰে কৰে যে।
হয়।
তুমি এতিয়া কি কবা মানে সেই খেতিটো আচলতে আমি কৰাটো উচিত নে নে আমি খেতি নকৰাকৈ বহি থকাটো উচিত হব?
উম হয় আচলতে এটা কথা কি আমি অসমীয়া মানুহ যদি খেতি নকৰোঁ সেইটো বহুত লাজৰ বিষয়টো তুমি কৈছা এইমাত্ৰ আৰু আমি এইবিলাকতো বাৰো হৈ থাকিব কিন্তু খেতিৰ ক্ষেত্ৰত যদি আমি চাওঁ
হয় হয়।
অ' আমাৰ আধুনিকতা আহিছে খেতিত। বিভিন্ন ধৰণৰ, হয়। বিভিন্ন -ভিন্ন ধৰণৰ মেচিন, যন্ত্ৰ-পাতি এইবিলাকৰ সহায়ত খেতি-বাতি কৰাটো অতি সহজ হৈ গৈছে। কিন্তু আচলতে এটা কথা কি জানা নে নাই আগৰ দিনত মানুহে যেনেদৰে নিজে মানে ধৰা কষ্ট কৰি খেতি কৰিছিলে। আজিকালি সেইটো মানে নাই। এই বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি লগাইছ এই কিবা কৰিছে এনেধৰণে খেতি কৰিছে। কিন্তু কি হৈছে জাননে এই যন্ত্ৰ-পাতি সমূহ যে ব্যৱহাৰ কৰিছ তাৰ পৰা আমাৰ কিন্তু ফচলটো অত্য মানে কম-বেছি পৰিমাণে হ'লেও আগতকে কমিছে।
কমিছে। কমিছে। হয়।
তাৰ প্ৰধান কাৰণ কি জানানে? এ, আমি যদি নাঙল বা টেক -টৰ ক্ষেত্ৰত চাও দেই, আগতে কি হৈছিলে আমাৰ ককা আজোককাহঁতে এই যিটো নাঙল, নাঙলটো কি হয়? দু তাৰ বলধ গৰুৰে সেই নাঙল ব্যৱহাৰ কৰা হয় দেই।
হয়, হয়।
যেতিয়া সেই নাঙলেৰে আমাৰ হাল বাইছিলে, তেতিয়া আমাৰ কি হৈছিলে যিটো মাটি সেই মাটি খিনি ধৰা উম, এনেও নাঙলৰ যিটো ঢাৰ সেইটো বেছি মানে তললৈ নাযায়। আমাৰ মাটিস সমূহ ধুনীয়াকৈ মানে ধান খেতিৰ বাবে উপযোগী হোৱাকৈ ওলট-পালট কৰা হৈছিলে। কিন্তু আজিৰ যু -গত যে টেক্টৰসমূহ বা বিভিন্ন যন্ত্ৰ-পাতিসমূহ ওলাইছে পাৱাৰ টিলাৰ, টেক টৰ তেনেকুৱা ধৰণৰ বস্তু। এই যন্ত্ৰ- পাতিসমূহ এ কি কৰে মাটিসমূহ ওলট-পালট নকৰে, তাৰ পৰিৱৰ্তে এই মাটিসমূহ পাৰে একদম তলৰ পৰা ওপৰলৈকে মানে এগ একদম বালিৰ নিচিনা কৰি তোলে। যাৰ ফলত কি হৈছে আমাৰ খেতিয়কসকলৰ পৰম বন্ধু যি আমাৰ পোক-পতংগ।
হয়, হয়।
কেঁচুজাতীয় উদ্ভিদ বা জোক হওক তেনেকুৱা ধৰণৰ যিসমূহ কৃষিৰ লগত জড়িত আমাৰ পোক পতং অংগ আছে। সেই পোক-পতংগসমূহ তুলনামূলকভাৱে আগতকৈ প্ৰায় নাইকিয়া হৈ গৈছে।
প্ৰায় নাইকিয়া হৈছে। হয়। হয়।
-টৰৰ যিটো ঢাৰ সেইটোতো বহু তললৈ সোমাই যায়, সেই ঢাৰটোৱে কি কৰে। যেতিয়া পথাৰ এখন চাহ কৰিবলৈ যায় তেতিয়া সেই পোক-পতঙ্গসমূহৰ মৃত্যু হৈ যায়।
মৃত্যু হয়। হয়।
কি হৈছে তুলনা তুলনামূলকভাৱে আগতকৈ মানে আমাৰ ফচলটো কমি গৈছে।
কমিছে, কমিছে। নিশ্চয় কমিছে।
এতিয়া যন্ত্ৰপাতি আহিলে মানুহৰ এলাহ ভাৱ বৃদ্ধি হ'ল। এলেহুৱা ভাৱ বৃদ -দ্ধি হোৱাৰ লগে লগে সেয়া তুমি কোৱাৰ নিচিনাকৈ মানুহৰ খেতি কৰিবলৈ একেবাৰে মন নোযোৱা হ'ল। মানে ধৰা এইবিলাক আধি খেতি কৰাৰ নিয়ম উলিয়ালে মানে ফিফটি-ফিফটি পাৰচেন্ট কৰাৰ নিচিনা, আধা তুমি ধৰা তুমি মোৰ আধাই খেতি কৰিলা, মই আধা পালো। তুমি আধা পালা। সেই ক্ষেত্ৰত আছ আচলতে আগতকৈ মানুহ বিলাকৰ লোকচানৰ ওপৰত লোকচান হৈ গৈ আছে।
গৈ আছে। গৈ আছে।
চকু দিব লাগে যে আচলতে আধি খেতি কৰিলে বা এই যন্ত্ৰপাতিসমূহ লগালে আমাৰ লাভ হয়নে লোকচান হয়, আচলতে মই যন্ত্ৰ- পাতি লগালে লোকচান হয় বুলি নকওঁ। কাৰণ যন্ত্ৰ- পাতি লগোৱাৰ সহায়ত কি হৈছে আমাৰ বহুতো সময় বাচি গৈছে। আৰু কি হয়, সুবিধাও হৈছে। হয়, কষ্টও কম হৈছ সেই ক্ষেত্ৰত আচলতে চাবলৈ গলে যন্ত্ৰ-পাতিয়ে আমাক সহায় কৰিছে। কিন্তু তাৰ বিপৰীতে যদি চাওঁ আমি যদি কষ্ট কৰো তেনেহ'লে আমি যদি কপালৰ ঘাম মাটিত পেলাই আমি শস্য উৎপাদন কৰিবলৈ চাওঁ তেনেহ'লে কিন্তু সেই ধৰা যন্ত্ৰ পাতিৰ বিপৰীতে যদি আমি আগৰ দিনত যেনেদৰে নাঙল ব্যৱহাৰ কৰিছিলে। সেই ক্ষেত্ৰত কিন্তু আমাৰ ফচলটো বেছি পৰিমানে উৎপাদন হৈছে।
হয় বেছি পৰিমাণে উৎপাদন হৈছিলে।
এই যন্ত্ৰ পাতিৰ সহায়ত যদি তোমাৰ ছমাহৰ কাৰণে বা এবছৰ ৰ কাৰণে উৎপাদন হয় কিন্তু আগৰ দিনত সেই নাঙলেৰে যে খেতি কৰিছিলে। তেতিয়া কিন্তু ইয়াৰ দুগুণ উৎপাদন হৈছে। ছিলে মানে ধৰে এতিয়া যদি ছমাহৰ কাৰণে আমাৰ চলিছে কিন্তু নাঙলৰ দিনত আমাৰ দুবছৰ চলিছিলে।
দুবছৰ চলিছিল অ', অ', দেই সেইখিনি আৰু কথাখিনি। তাকে তুমি ভালকৈ বাৰু বিশ্লেষণ কৰাই দিছা আগতে ভাল লাগিছে তোমাৰ সতে কথা পাতি।
উম, উম।
গতিকে সেই সেইখিনিয়ে আৰু কথাখিনি তুমি আজি খেতিৰ ওপৰত ইমান খিনি কথা পাতিছো। তোমাৰ পৰাও বহুত নজনা কথা জানিবলৈ পাইছো।
হয়, হয়।
গতিকে আৰু কিবা ক'বলৈ ইচ্ছা আছে নেকি তোমাৰ খেতিৰ ওপৰত?
খেতিৰ ওপৰত মানে সেয়াই আৰু তুমিও বহুত কথা ক'লা মই তোমাৰ পৰা কিছুমান নজনা কথা জানিলো। মানে আমাৰ যিখিনি মূল আলোচ্য বিষয় সেইখিনি আমি ইতিমধ্যে আলোচনা
কৰিলো, কৰিলো হয় গতিকে কৰিলো বাৰু হ'লেও লাষ্টত মই আৰু এটা কথা ক'বলৈ বিচাৰিছো তোমাৰ আমাৰ যি ধান খেতিটো সেই ধান খেতিটো আমাৰ মাটি তোমাৰ ৰোৱাৰ পিছত যিটো সেউজীয়া ৰঙৰ এটা চামনি হৈ থাকে হয় ন' গোটেই পথাৰ খনে সেউজীয়া হৈ পৰে হয়নে গতিকে সেইটো কিন্তু আমাৰ চ কুৰ কাৰণে কিন্তু বহুত ভাল আকৌ, বহুত উপযোগী। গতিকে আমি যদি ৰাতিপুৱা তোমাৰ খালী চকুৰে যদি সেই সেউজীয়া সেউজীয়া যদি আমি সেই তোমাৰ ধান খিনি চাওঁ গম পাইছানে নাই এতিয়া আমাৰ সেই চকুৰ কাৰণে বহুত ভাল আৰু আমাৰ চকুৰ কি হয় দৃষ্টিশক্তিটো বাঢ়ে।
বাঢ়ে, বাঢ়ে।
গতিকে আমাৰ চকুৰ কাৰণে সেইটো আচলতে বহুত ভাল মানে সেইটো বৈজ্ঞানিক ভাৱে তোমাৰ ৰিচাৰ্ছ কৰিছিলে সেই ৰিচাৰ্ছত গম পোৱা গৈছে সেই সেউজীয়া ৰংটোৱে আমাৰ চকুৰ মানে বহুত স্বাস্থ্য-স্বাস্থ্যকৰ কৰি তোলে গতিকে সেইখিনি আৰু কথা খিনি আজি ইমান খিনি তোমাৰ সৈতে কথা পাতিলো কথা পাতি ভাল লাগিল, তাকে তেতিয়া আজিলৈ ৰাখিছো আৰু দিয়া।
অ', অ', বাৰু, বাৰু।
বাৰু, বাৰু দিয়া।